হেল্ল'
হেল্ল'
হেল্ল' কি কৰিছা?
এহ এনেই আছিলো তুমি?
ভাল আহ আছো আছো দিয়া খবৰ ভাল?
অহ ভাল ভাল
বাকী মাহঁতে কি কৰিছে?
মা এনেই মোবাইল চাই আছে কি কৰিব।
বাকে খবৰ খাতি ভাল নহয় মাহঁতৰ?
উম উম ভালেই। তাত গৰম কেনেকুৱা তোমালোকৰ ফালে?
বৰষুণ দি আছে এতিয়া।
অহ আমাৰো বৰষুণ দি আছে এতিয়া।
বতৰটো মানে কেতিয়াবা আকৌ ৰ'দ ডাল দিব ৰ'দটো দি পেলাই আকৌ ঘপককে বৰষুণো দিব, ফেন ফেনো চলাও কম কলো নহ মানে সেটো
মোৰো চেম ৰাতিপুৱা ৰ'দ ৰা ৰাতি বৰষুণ
বৰষুন অহ, তাকে বাকী কি পঢ়ি আছা?
পঢ়ি মই ক্লাছ টেইনত।
আচ্ছা ভালকে পইচা নাই।
এই চলি আছে আৰু গাড়ী। উ- হ- হ তুমি?
মই এ বাৰু টুৱেল্ভত।
অহ ',
একে দিয়া আৰু। জনেৰে বহৰ্ত
বৰ্ছ অহ ', উহ ', মানুহ আহিলে এটাই কথা বৰ্ডছ
টোৱে মাগি ভাত পানী খালা।
ভাত পানী খালো অহ ', তুমি
খালো -খালো মাহঁতে খালে?
অহ ', খালে খালে চ। খালে। কি খালা?
খালো দালি খালো ভাত খালো পনিৰ বনাইছিলে পনিৰ খালো।
আচ্ছা- আচ্ছা অহ ', আ মানে মানুহ মৰিছে ন বইলেগ।
অহ - অহ মানুহ ঢুকাইছে। কোন ঢোকালে
অহ ', এই চিনিও নেপাও হেই কোনটোৰ গৈছে।
খঙে উঠে ন তেনেকে চিৰি নোপোৱা মানুহৰ ব্ৰত খাটিলে অহ ', পৰিয়াল পৰিয়াল ডাঙৰ হলে এইটয়ে মানে প্ৰব্লেম অহ ',
তো অঁহ ', বাকি ৰেগুলাৰ গৈ আছা। এমি স্কুল
অহ ', গৈ আছো - গৈ আছো তুমি গৈ আছা?
ঠিক গৈয়ে আছোঁ ময়ো।
তাকেই কবা আৰু মই এবাৰ পণ্ডিত দিনদাল। তুমি?
আচ্ছা, মইতো এইবাৰ ক্লাছ টেনে হয় আছে জ্ঞান ভাৰত। সি
জানভাৰি পঢ়া অহ - অহ
উম',
উম',
এইবাৰ জুলাইত ফুৰিব যা। ে নাই নেকি
লাইন মানে কৰ'বাত যাবা নেকি কোৱা
থাকে ক'তনো যাওঁ বৰ্ট চু
তাকে পাৰি আৰু তাকে তাকে ওলাইছো আমি তেনেকে তুমি যোৱা যদি কবা তোমাৰ যদি কোনোবা লগৰ আছে যাই কবা
অঠিক ঠিক আছে দিয়ক কম তেনেককাা হ'লে এনেই এতিয়াতো কি হৈছে মানে পঢ়া পঢ়াত তেজ তেজ আজি ৰিজাল্ট দিছে তাৰপিছত সেইটো মাইণ্ডটো ফ্ৰেছ কৰিবলৈকে তাক স সেইটো কাৰণে জুলাইতে যাম এতিিয়য়াে যদি মানে হয় তোমালোকে কি লগৰ লগ খবৰ নেকি
লগৰ আৰু আমাৰ ল'ৰা আছে এ তোমাৰ পাঁচটাামান ছোৱালী আছো এনেকে পাঁচ ছয় জনী ইমান ত' তোমাৰ যদি কেনেকুৱা লগৰ কোনোবা ছোৱালী ধৰা ল'ৰা আছে ল'ৰা খিনিতো ধৰা বাইক বাছ ফুটি আছে তেনেকে মানে ওলাই পলে আমি অৰুণাচল যাম বুলি ভাবিছো
অ অৰুণাচল মই পাতিয় আছিলো অৰুণাচলৰ কথা ম থেই
যদি তুমিও যোৱা তেতিয়াহলে তোমাৰ লগৰ খিনি ওলাবা এটা কাম কৰিবাচোন তুমি আমাৰ ঘৰলৈ আহিবা কালি
ঠিক আছে হ'ব দিয়া যাম মই
কালিয় মাংসলে
উম অ অ হ'ব হ'ব ঠিক আছে এনেতো ডাঙৰক নিয়া কিবা প্ৰব্লেম আছে আ যদি মইাক কওঁ যাবলৈ নে
নাই একো প্ৰব্লেম নাই নাই নাই নাই একো প্ৰব্লেম নাই ভালেহে যদি এা চিনিয়ৰ কোনোবা যায় ন
অ চেফটিৰ কাৰণে সেইটো মানে অকলে মাহঁত অকমান হেৰি কৰিব পাৰে ন এতিয়া
অ অ সেইটোৱে তোমাৰ এতিয়া দাদা কলে তোমাৰ একো প্ৰব্লেমো নাথাকিব যিহেতুকে তুমিিবা মেট্ৰিক দিবা অ অ
আৰু তাকে যাম বুলিুলো ভাবি আছো এতিয়া কি হয়গে আৰু জুলাই আহিলেহে গম পাম আৰু আকৌ এইবাৰ আমাৰ অঁ আমাৰ স্কুলো মাত্ৰ পোন্ধৰ দিনহে বন্ধ দিব। আমাৰ পোন্ধৰ দিন দিয়ে বন্ধ, তাকে সেইটোয়ে মিলাই মিলি যাব লাগিব আৰু যদি যাও।
অ' কোনে বাৰু ওলাই মেলি কেতিয়াবা যাবলৈ কিমানো পঢ়ি থাকি কিবা বেছি যদি পঢ়াৰ প্ৰেছাৰ লৈ লওঁ, বৰ্ডছো বেয়া হৈ যাব। ব ন।
অ' ইমানটোতো পঢ়ি লাভো নাই।
উম আৰু কিছুমান পোৱালি চাবাচোন একেবাৰে গোটেই বছৰটো ফাৰ্ষ্টৰ পৰা ইমান ভালকে পঢ়ে পঢ়ে- পঢ়ে, লাষ্টত গৈ সিহঁতৰ ৰিজাল্ট
বেয়া হৈ যায় আমাৰ অ' ভয় কৰে বহুত আমাৰ এতিয় লগৰক লগৰ মানে চিনিয়ৰ এটাক শ্লাইন দি থ'ব লগা হৈছে, এক্জামৰ আগত ভয়ত সি, টপাৰ আছিলে, পোৰা টপাৰ, কিন্তু ইমান ভাল পাৰ্চেণ্টেজ নাপালে এইটি কিমান হে পালে।
আমাৰোতো ইয়াত চেণ্টাৰত সোমাই চেণ্টাৰত সোমাই এটা মানে ল'ৰা এজন আমাৰ লগ মোৰ ঘূৰাই পৰি গৈছে মানে, টপ পাৰ আছিলে সিও। মানে বহুত পেনিক হৈ যায় সি তাৰ পিছত এক্জামেই দিব লগা নহ'লে।
কাজে লাক চোৱানা।
সেইটোয়েইটো বেয়া লাগে তেনেকুৱাত বহুত, সেইকাৰণে মানে কিছুমান আৰু কিছুমান থাকে ন যে আমিয়ে বহুত বহুত ভয় খাও ন মেট্ৰিক বুলি
উম উম- উম, অ তো অ বহুত, এতিয়া আকৌ যোন মানুহ আহে চবে আহি পেলাই
মানুহ বিলাকে বেছি ভয় খুৱাই জানা নাই, মানুহ বিলাকে বেছি ভয় খুৱায় আৰু মোৰ মতে কি জানা মানুহ বিলাক যে পেন ছেন দিব আহে সেইবিলাক মানে প্ৰায় দুঘনে আগতীয়াকে আহিব লাগে।
আগতে আহিলে অকমান হেৰিও হয় মানে উম কি হ'ব কি নহ'ব
অ আগতীয়াকে আহিিব একজামৰ কিছুমান মানুহ এনেকুৱা থাকে একেবাৰে এক্জামৰ আগদিনাখনো একে ৰাতি আহি পেলাই নেৰে আৰু ৰিলেটিভছ বিলাকেতো আগদিনাখন ৰাতি ফোন কৰি কৰি মানুহ খাই পেলাব, মোৰতো তেনেকুৱাই হৈছিলে।
সেইটোৱে আৰু বুজি পাব লগিয়া আৰু মানুহ বিলাকে আৰু মোৰো আগত মানে কি ময়ো মানে পঢ়ো দেই মই মানে বেছিভাগ টাইম পঢ়িয়ে থাকো এতিয়াহে পঢ়াটো অলপমান কমিছে পাগল যে মই মানে ক্লাছ টেনত পঢ়িব লাগে বুলি কমাইছো পঢ়াতো অলপমান নাইনত মই বহুত পঢ়িছিলো হা ত মানে তইও তেতিয়া যদি তই ভালকে নপঢ়ই তেনেকুৱা মানুহে কি ভাবিব ৰিজাল্ট ভাল নহ'লে ইমান পঢ়ি থাকিব মানে ভয় লাগ
ভয় লাগি থাকে অ খালি বেছি পেনিক নহবা পহিবা খালি অকমান ওলাই মেলিও যাবা
উম উম নাই এইবাৰ একজামৰ মো ইমানো হেৰি হোৱা নাই ভালকে কৰিছো
অ
পেনিক হলে বেয়া মানে জনাবিলাকো পাহৰি যায় পেনিক টাইপ হলে
অকমান ওলাই মেলিও যাবা
উম উম এই ডিপ্ৰেশচন টাইপ হৈ যায় মোৰে হৈছিলে ক্লাছ নাইনত মই কম ৰাতিপুৱা পা ৰাতি লৈকে মই পাগলৰ নিচিনাকে পঢ়ো আগতে এতিয়া ন
অ আৰু ভয় খুৱাই দিয়ে ন অ ঘৰৰ মানুহে টিচাৰে বেছি ভয় খুৱাই দিয়ে তোৰ একো কাম নাই হেঙ তেন এনেকুৱা কথা কৈ দিয়ে ন তেতিয়া বেছি বেয়া লাগে তই নোৱাৰ
ওহ
বেছি মানে বেয়া লাগি যায় ন আৰু গাত তাগি গলেতো আৰু ডিপ্ৰেশ্যনত যাবইে মানুহ
মোৰ তেনেকা হৈছিলে অ' মইতো সোমাই পেলাই পঢ়িয়ে থাকোঁ, ৰুমত পঢ়িয়ে থাকোঁ, তেনেকা হৈছিলে।
উম, সেইটোৱে বেছি ইমান পঢ়ে পঢ়া শুনা কৰি থাকিলেও মানুহ পগলাৰ নিচিনা হয়। এই মানুহে মাহঁতে ক'লে মানে হাঁহিব তহঁতে পঢ়িলে ডিপ্ৰেশ্যনত যাবি বুলি। কিন্তু সেইটো কথা ঘৰ ঘৰৰ মানুহেনো এইটো কথা বুজি না
বুজি নাপায়, বুজি নাপায়, সেইটোৱে ইমানেই কে মাহঁতৰ মতে মানে আমি চৌব্বিশ ঘণ্টা পঢ়িয়েই
পঢ়িয়ে থাকিব লাগে আৰু আৰু যদিও তুমি চৌব্বিশ ঘন্টা মাহঁতৰ আকৌ দেখাই পেলাই যদি পঢ়া অলপ টাইম যদি ফোনটো লোৱাহে সেই তেতিয়া
ঐ ও তো আজি মোৰ এনেকা হৈছে অথনিৰ মোক পঢ়ি আছোঁ, পঢ়ি আছোঁ, এঘন্টামান কোনো নাই অহা মোৰ ওচৰলৈ হা দেন মোবাইলটো বেৰেক অকনমান লওঁ আৰু মোবাইলটো চে মাই আহি পেলাই একদম কেনেকে চাই গৈছে মোক বাপৰে তিন পাইচা আহিবলৈ এতিয়া পঢ়িব লাগে তাইত এতিয়া নপয়ে মোবাইল, আৰু পঢ়িয়ে বো ইমান টাইম, সেনেকা লাইফ তে নহয় এনেকে আহিলে
সেইটোৱেইে। বেছি পঢ়ি থাকিলে মানুহ পাগল হ'ব বুলি ক'লে হাঁহিব মানে কিন্তু কিন্তু
উম, হয়-হয়।
আমাৰ গাঁৱৰ, মানে আমাৰ পৰিালৰে দাদা এজন এনেকে মানে বহুত পঢ়ে হা, তাৰ ছাইন্স লৈ পেলাই তাৰ পাৰ্চেন্টেজ আহিছে তোমাৰ এইটি নাইন দেই, তাৰপিছত সি মানে হৈ গ'ল বাহিৰলৈ ওলাব নোৱাৰা হৈ গ'ল মানে যি মানে টেবুলত এনি টাইম বহি থাকে, মাকে মানে মাকে মানে ইমানেই প্ৰেছাৰ দিলে, তাক মানে ৰুমৰ পৰা বাহিৰ ওলাব নিদিলে হা ফাইনেলৰ আগত ছমাহ মানৰ আগৰ পৰা, তাক টেবুলতে নি ভাত দিৱ স' চাহ দিব, পানী দিব, সেইবিলাক কৰিব হা, কি মানে যোবা বাহিৰলৈ ওলাব নোৱাৰে মানে আৰু সি বাহিৰলৈ ওলালেও মান কি কৰি থাকে জানা মেথ্ছৰ ফৰ্মুলা গাই থাকে কি কিবা হেৰি কৰি থাকে, পগলা নিচ নহলে সি মেটেল থেৰাপি লৈছে বাৰু পিছত
অঁ আমাৰো এটা আছে, দাদা এটা, দাদা এটা মানে চোকা নহয় ইমান, সেইটো মানে ডক্তৰ হবলৈকে পঢ়িবলৈ ইমান পঢ়ে এতিয়া আমাৰ দাদাটো পাগলৰ
অঁ তাকে, তাকে মই মাক শুনাই পেলাই কৈছো দেখিছা বোলো মই কানে ন পঢ়ো নহলে, মই পাগল হৈ যাম না এনেকে বেছিকে পঢ়িলে, সিখনে মই নপঢ়ো। মায়ে কৈছে যে তই এনেকে পাগল হলে মই ভালে পাম বুলে।
আহ তথাপিও পৰহ আৰু তয় মানে
আৰু মানে, এ' সদায় সদায় গালি খাওঁ, তুমি কি জানা
পঢ়াক লৈ বেছিয়ে খায়, অঁ অৰে পহাত নেদেখে। আৰু আমাৰ মায়ে কিন্তু আগত তেতিয়া পহু ন যি এতিয়া মানে ইমানো নোখোৱা আগতে নাইনত পঢ়িছিলে ন, কি কৈ যানা চবকে গৈ-মানে জানোঁ মানে হয় পঢ়িছে, ছোৱালীজনীয়ে ভাল পাৰ্চেণ্টেজ পাইছে, ফাৰষ্ট হৈছে, এনেকে মানে ভাল পায়। মায়ে তথাপি আকৌ চবকে গৈ পেলাই মায়ে শুনাই থাকে। কৰিছে তেনেকে কৰিছে বুলি ঠিয়া আগতে নাই পঢ়া নই এতিয়া মাইক একো নকয়গে গৈ পেলাই।
অ', অ', মই মাক কওঁ যে মই পঢ়িলেও, মই পঢ়িলেও বোলো পঢ়িছো বুলি নক'বি। মায়ে মানে ক'বয়ে, পঢ়ে তাই বহুত পঢ়ে, ৰাতি ইমান টাইমলৈকে পঢ়ে নহয়।
এতিয়া পাৰ্চেণ্টেজ বেয়া হ'লে মানুহে ভাবে ইমান পঢ়িও নাই পোৱা। চবতে ময়ে পামি
এতিয়া ৰিজাল্ট-ৰিজাল্ট যদি এটা বেয়া হৈ যায় নহয় আৰু এ', ৰিজাল্ট দিয়া দিনা যদি কোনোবা ঘৰলে আমাৰ ঘৰলে আলহী এটা আহি গ'ল নহয় হৈ গল আৰু। আলহীটোৱে লাগিলে মোক পঢ়া কথা নুসুধকে মায়ে মানে উপজাচি নিজে কব আমাৰ ই নপঢ়েই নহয় এনি তাই মোবাইলেই চাই থাকে। লাগিলে মই নপ, লাগিলে মই মোৰ এই লাগিলে দিনটোয়ে পঢ়োঁ লাগিলে, এনেকুৱা কথা কিছুমান ক তাকে। চবৰে ঘৰতে একে, অ চবৰে মাকবিলাক একে জানানে। ইণ্ডিয়ান মম্‌ছ বিশেষকে-বিশেষকে।
বেছিকে পঢ়া ফালে চবেই, এইটো পঢ় সেইটো পঢ় কিয় পঢ়া নাই বাপ
অ', অ'। উম'।
বাকী হেৰি কি এইবাৰ কলেজ গৈ আছা তুমি? শুনি লওঁ নেকি বাৰু মই এইটো?
বাকী কিনো কম আৰু?
ফুৰিবলৈ যাম আৰু তেতিয়াহ'লে ন?
অ', উলাম দিয়া।
উম, তুমি আহিবা কাইলে আমাৰ ঘৰলে?
ঠিক আছে ঠিক তাৰ পিচত যাম মই এ ভালকে প্লেনটো বনাই ল'ম আৰু অ অ ঠিক আছে।